নমস্কাৰ হেল্ল' প্ৰসন্ন হৰিক হৰি
কৰিও সোমায়
আপোনাৰ মহিমা আপুনি বেকত কৰি
জীৱক কৰে পৰিতাণ
বোলো জীৱক কৰে পৰিত্ৰাণ হৈছে কৃষ্ণ-কৃষ্ণ বাপ এই শুভ সন্ধিয়া এয়া আপুনি সন্ধিয়াৰ যোনখিনি লঘু আহাৰ সন্ধিয়াৰ লঘো আহাৰ ভাগ গ্ৰহণ কৰিলেনে
হয় মই প্ৰায় ভগৱানক আৰাধনা-চাৰাধনা কৰি এতিয়া অলপ লঘো আহাৰভাগ গ্ৰহণ কৰিলোঁ। ম'হৰ গাখীৰ দি অকনমান জলপান খালো লগতে অকনমান মিঠা খাব লাগে সেইবাবে অক - আমান পায়স আমাৰ অসমীয়া ভাষাত পায়স বুলি কয় এনেই ক্ষীৰ বুলিও কয় তাৰ অকণমান খালোঁ।
হয় আপোনাৰ হয়-হয় শুনি আছোঁ মইয়ো আপোনাৰ আধা খেৰ দৈ দি লগত একোকে নাই যেতিয়া আৰু গাখীৰৰ সৰহ ল'লোঁ প্ৰায় চচমান লগত আপোনাৰ এক কেজিমান গুড় ল'লোঁ আৰু চিৰা, মুড়ি দি সেয়াই সানি এটা ধুনীয়া মিশ্ৰণ প্ৰস্তুত কৰি সেয়া খায় আপোনাৰ দাঁতৰ বিষত ককবকাই-ককবকাই আপোনাৰ ঔষধ লৈ বৰ্তমান অকনমান ওলাই আহিছোঁ আপোনাৰ সৈতে কথোপকথন কৰোঁ বুলি। বা বাৰ্তালাপ কৰোঁ বুলি।
কৰিলে বাৰু বাকী দাঁত বিষটো এটা বহুত বেয়া বেয়া বেমাৰ। আৰু সেই বেমাৰ - টোৰ পৰা পৰিত্ৰাণ পাবলৈ আমাৰ গাঁৱলীয়া সমাজত চেদা খোৱা হয় বুলি মই কোৱা শুনো। চেদাটো মানে এনেকে যিটো দাঁতত বিষাই সেই দাঁতটো লগাই থ'লে হেনো দাঁতৰ মানে অকনমান। ভাল হোৱা বুলি শুনো। আপুনি সেই পদ্ধতিটো অকণমান অৱলম্বন কৰিব পাৰে।
হয় মোৰ। ক্ষেত্ৰত মানে কথাটো কিছু ব্যতিক্ৰম মই যদি তালে চাদা লগাওঁ বা - লগাবলৈ চেষ্টা কৰোঁ তেন্তে মোৰ দাঁতৰ বিষ মানে আৰু অকনমান বাঢ়ি যোৱাহে মই পৰিলক্ষিত হওঁ।
মোৰ ক্ষেত্ৰত কথাবোৰ অলপ সুকীয়া বা ব্যতিক্ৰম বুলি আপুনি ক'ব পাৰে। যিহেতু হয়তো আপুনি ন। জানিলেও আপোনাৰ ককা দেউতা বা আজোৰ ককাই এই বিষয়ে বহুত ভালদৰে জানিছিল। তেখেতে আৰু মই যিহেতু এসময়ত আপোনাৰ চিকাৰলৈ গৈছিলোঁ। সেই চিকাৰলৈ যোৱাৰ সময়তো মানে মোৰ এবাৰ দাঁতৰ বিষ হৈছিল।
হয়।
তেতিয়া তেখেতে আপোনাৰ এটা বাঘ ধৰি সেই বাঘৰ গাখীৰ উলিয়াই মোৰ দাঁত লগাই দিছিল। তেতিয়াৰ পৰাই মোৰ দাঁতৰ বিষ প্ৰায় আজি। দুশ তিনিশ বছৰ ধৰি হোৱা নাই কিন্তু আজি বৰ্তমান আকৌ এই দাঁতৰ বিষটোৱে ধৰিছে। বৰ্তমান আপোনাৰ ককা দেউতা বা আজোৰ ককাও নাই যেতিয়া মোৰ- মোৰ বাবে সেই গাখৰ বাঘৰ যোনটো গাখীৰ সেই বাঘৰৰ গাখীৰ পোৱাটো মানে অকণমান- বিৰল হৈছে সেয়েহে মই এই দাঁতৰ বিষত এতিয়াও ভুগি থাকিবলগীয়া হৈছে। শুনা পোৱা মতে আপুনিও কিছু চিকাৰৰ কাৰ্যসূচী শিকিছে বা হাতত লৈছে। আপুনি কি ক'ব এই বিষয়ে।
হয় হয় মইও। বৰ্তমান বহুতো বৰ্তমান বুলি নহয় মই ককা দেউতাক মইে শিকাইছিলোঁ আমাৰ। এই মানে বাঘ চিকাৰ কৰাটো। আৰু বৰ্তমান সময়ত মই মানে বাঘৰ চিকাৰ কৰি থাকো প্ৰায়। আপোনাৰ এশ বাঘ মাৰিলোঁ সেইবাবে মোক মানে- বাঘৰ ৰজা বুলিও কোৱা হয়। শুনিছেনে।
হয় হয় এই বিষয়ে মই শুনিবলৈ পাইলো যে আপুনি এজন বাঘৰ ৰজা বা টাইগাৰ কিং ই- যিটো কয় সেই বিষয়ে মই মানে- যথেষ্ট শুনা পাইছিলোঁ আপুনি এতিয়া কোনোবা আপোনাৰ ওচৰত এনেকুৱা বাঘ আছে নেকি? কি পোৱালি মাইকী বা কিবা কিবি আপোনাৰ মোক- অকণমান বটলিটাহানৰ গাখীৰ আবঢ়াব পাৰিব।
হয় হয় মোৰ তেনেকুৱা আছে বাৰু এজনী। প্ৰায় আপোনাৰ এশ বিশ লিটাৰৰ ওপৰত গাখীৰ দিয়ে। বাঘজনীয়ে তাৰ গাখীৰ খাই মই। প্ৰায় ডাঙৰ হৈছোঁ তাইক মই সৰুৰে পৰা পুহিছোঁ বুলি ক'লেও বেয়া নহয় প্ৰায়। দেউতাক শিকোৱাৰ পৰা মই তেওঁক মানে তুলি তালি ডাঙৰ কৰিছোঁ আৰু বৰ- বৰ্তমান বহুতো গাখীৰো মই পাইছোঁ
হয় মোক হয় হয় শুনা পাইছোঁ মোক যদি মানে আপোনাৰ- আপুনি সেই বাঘৰ গাখীৰ অলপ বা-
আচলতে মই নাজানোঁ।
যদি আগবঢ়াব পাৰে তেন্তে মই যথেষ্ট কোংল মোৰ দাঁতৰ যোনটো বিষেই দাঁতৰটোৰ ক্ষেত্ৰতো কিয় পৰিত্ৰাণ পা পাম বুলি মই ভাবিছোঁ।
হয় হয় আপোনাৰ পৰিত্ৰাণ পাবৰ কাৰণে মই বাৰু আপোনাক কাৰণে দহ লিটাৰ গাখীৰ ৰাখি থ'ম বাঘৰ আৰু আপুনি চাগে মোৰ বিষয়ে আপুনি এনে জানে নে নাজানে মানে মোক যে বাঘৰ ৰজা বুলি কযয়। সেইটোৰ ওপৰত আপুনি জানে নে নাজান
হয় হয় মই এই কথা শুনিছিলো যেতিয়া আপোনাৰ! আজো ককাৰ বয়স ধৰক পোন্ধৰ ষোল্ল আছিল তেতিয়া আপুনি আপোনাৰ আজৌ ককাক হাতত ধৰি আগতে ককাৰ হাতীৰ হাতত ধৰি তেখেতক চিকাৰ শিকাবলৈ লৈ গৈছিল এই সময়তে আপোনাৰ সন্মুখত এটা বহুত
প্ৰায় হাতীতকৈও ডাঙৰ এটা বাঘে আপোনালোক দুইোজনকে আপোনাক আক্ৰমণ কৰিব বিচাৰিছিল।
হয়।
এতিয়া আপুনি আজু ককাক সেই আপোনাৰ নিজৰ কান্ধত বহুৱাই লৈ এটা ঘোচা মাৰি সেই বা বাঘ কৰিছিল আৰু বাঘৰ এটা দাঁত আপুনি খুল
বৰ্তমান আমাৰ শ্ৰী তুষাৰ প্ৰতিম শয় কিতৱৰ আমি মুখমণ্ডলৰ দেশেও দেখিবলৈ পাওঁ তেতিয়াই তেখ তেখেতৰ মুখতেও সেই দাঁত দি আছে তেতিয়াৰ পৰাই আপোনাক সেই বা ঘৰ যা উপাধিটো দিলে বুলি মই শুনা পাইছিলো এই বিষয়ে কিমান স্য় সত্যতা আছে সেই বিষয়ে বাৰু মই পোৰ্ণকৈ নাজানো আপুনি যদি মোক জ্ঞাত কৰাই এই বিষয়ে মই যথেষ্ট উপকৃত হ'ম বুলি ভাবোঁ
হয় হয় সেই বিষয়ে মানে সেইটো সম্পূৰ্ণই সঁচা আৰু মোৰ মানে মই ম দাঁত লৈ মানে তুষাৰ শইকীয়া বৰ্তমান দতুৱা বুলি বিখ্যাত আৰু লগতে মোৰ মোৰ মানে বাঘ মানে বাঘৰ ৰজাৰ ওপৰত এটা এখন মানে এতিয়া বৰ্তমান মানে প্ৰায় ক্লাছ ইলেভেনত মানে ইলেভেন চনী চেনীৰ এখন কিতাপতো মোৰ ওপৰত মানে বহুতো মানে এটা পাঠ ৰচনাই কৰিলে বুলি ক'ব পাৰি আৰু বৰ্তমান সময়ত বহুত বহুতো মানে ছাত্ৰ ছাত্ৰীয়ে তাৰ ওপৰত মোৰ ওপৰত মানে অধ্যয়ন কৰি আছে।
হয় হয় মই মই বিষয়ে শুনা পাইছিলোঁ। আপোনাৰ ওপৰত বহুুলোকে বহু গৱেষণা কৰি আছে। আপোনাৰ তেজত নো এনেকুৱা কি পদাৰ্থ আছে যাৰ ফলত আপুনি ইমান শক্তি পায় সেই বিষয়েও যথেষ্ট গৱেষণা বৰ্তমান! বৈজ্ঞানিকসকলে কৰি থকা মই শু পাইছোঁ আৰু যোনটো পাঠ্যপুথিৰ কথা ক'লে সেই পাঠ পঢ়িয়ে মই ডাঙৰ হৈছোঁ যদিও মই আজি পোনাৰ ৰাজু টকাৰ বয়সৰ তথাপিও মানে মই সেই পাঠ্যপুথি পঢ়িয়েই আপোনাৰ এই বয়স পাইছোঁহি। সেই পাঠটো মানে এজন ৰজা আছিল বুলি আমি সেই একাদশ শ্ৰেণীৰ কিতাপ
একাদশ শ্ৰেণীৰ কিতাপৰ পাঠ্যপুথিত মানে পাইছিলোঁ যে এজন ৰজা আছিল যি আপোনাৰ সাতশ এঘাৰটা বাঘ এডাল কাৰডেদি আপোনাৰ সেই স্বীকাৰ কৰিছিল সেই বিষয়ে মানে মই পাঠ্যপুথিখনত পঢ়িবলৈ পাওঁ সত্যতাৰ সত্যতা সম্পৰ্কে মই ইমান নাজো জানো যদিও আপোনাৰ সেই কিতাপ পঢ়ি মই যথেষ্ট অনুপ্ৰাণিত হৈছিলোঁ সেই পাঠ্যপুথি পঢ়ি আজি মোক মোক ইমান ডাঙৰ এজন বিশেষ ব্যক্তি বনোৱা খন মোক যথেষ্ট উপকৃত কৰিলে আৰু যথেষ্ট সহায় কৰিলে
হয় হয় ধন্যবাদ আপুনি পঢ়িছে বুলি কোৱাত মই বহুতো আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ যাতে মোৰ কিতাপ যাতে ইমান ইমান মানে ডাঙৰ এজন ব্যক্তিয়ে যে আপোনাৰ দৰে ইমান এজন মহান ব্যক্তিয়ে পঢ়িব পাৰিছে আৰু যিহেতু আপুনি মোৰ আজু ককাৰ লগৰ সেইবাবে বহুতো ভাল লাগিছে মানে মই আজো ককাক মই শিকোৱা বাঘ মাৰিবলৈ আৰু যিহেতু মোৰ মই মৰা বাঘ সেই এতিয়া তুষাৰ প্ৰতি শইকীয়াৰ পিন্ধি আছে মানে লৈ আছে সেইটো কাৰণেও মই বহুত গৌৰৱ কৰো এতিয়া তুষাৰ প্ৰতিম শইকীয়া তেনেদৰেই বিখ্যাত হৈ গল ধৰক
হয় হয় সেয়েহে মানে তেখেতক এটা উপাধিও দিলে দন্ত বক্ৰ
হয় হয় মই শুনা পাইছোঁ মই শুনা পাইছোঁ হ'লেও মানে উপাধিটো প্ৰায় প্ৰায় তেওঁ কিমান দূৰৰ মানে সুখী আপুনি তাৰ বিষয়ে জনাবচোন
হয় তেখেত যথেষ্ট সুখী কাৰণ তেখেতে তেখেতৰ দাঁতক লৈ এতিয়া বৰ্তমান বহুতো গৌৰৱান্বিত কিয়নো আপুনি যদি চাবলৈ যায় তুষাৰপম শইকীয়াৰ ঘৰত আপোনাৰ প্ৰায় সোতৰশ বিঘামান মাটি চন পৰি আছিল যি মাটি আপোনাৰ ভাল ট্ৰেক্টৰৰ অভাৱত চহাব পৰা নাছিল। ভাল আমাৰ দিনৰ দৰে এতিয়াতো সিংহও নাই যে সিংহ ঘৰত আপোনালসিংহৰে হাল বাব এইবিলাক ধৰক নাইকীয়া হৈছে। চন পৰি আছিল কিন্তু তেখেতৰ পি তিদেৱে এটা পদ্ধতি উলিয়ালে যে তেখেতকে আপোনাকে ল লৈ সেই দাক টোৰ জৰিয়তে সেই শতখিনি মাটি পোন্ধৰশ বিঘা মান সেই দাক ৰ জৰিয়তে চহালে মানে ইয়াৰ পৰা মানে তেখেতে নিজক সকলোৱে বহুত গৌৰৱ কৰে আৰু এইটো এটা গৌৰৱৰ বিষয়ো বুলি মই ভাবোঁ
হয় হয় লগতে আৰু এটা কথা মই শুনা পাইছিলো যে তুষাৰ প্ৰতীম শইকাই তেওঁৰ মানে তেওঁলোকৰ ঘৰত বিদ্যুতৰ মানে ইমান এটা ভাল প্ৰভাৱ নাই যিহেতু তেওঁলোকৰ ঘৰত মানে পুৰণা দিনৰ আৰ্হিলাহ চলি আছে আৰু তেওঁলোকৰ হেনো এতিয়া তেওঁৰ দাঁতেৰেই বহুতো মানে তাৰ তেওঁৰ দাঁতৰ পোখৰেই মানে বহুতে পঢ়িছে তেওঁৰ আজো ককাই হেনো তেওঁৰ দাঁতৰ পোহৰে মানে পঢ়া শুনা কৰিছিল।
হয় এয়া আপুনি এয়া আপুনি এক একেবাৰাৰে সত্য আৰু এক বহুত এটা সঁচা কথা তথ্য জানিব পাৰিছে আপুনি যদি চাই এতিয়া বৰ্তমান সময়ত মানে তেখেতৰ ঘৰত আপোনাৰ বিদ্যুতৰ বহুত অসুবিধা তেনেকুৱাত যদি আপুনি তেখেতে দাঁতটো মেলি দিয়ে বা মুখখন মেলি দিয়ে তেতিয়া মানে তেওঁৰ দাঁত ক্ৰত এনেকুৱা এটা চমৎকাৰী শক্তি আছে যে আপুনি সূৰ্যৰ কথাই কওক বা জোনবাইৰ কথাই কওক সেই সূৰ্য আৰু জোনবাই পোহৰ সদায় তেখেতৰ দাঁততেই প্ৰথমটো পৰিব প্ৰথমটো কিৰণ তেওঁৰ দাঁততেই পৰিব তাৰ প ৰাক সেই পোহৰ প গোটেই ঘৰখন মানে জেউতি ভৰাই দিয়ে আৰু গোটেই পোহৰ হৈ যায়। তাৰ ফলতে তেখেতৰ অৰিন্দম শইকীয়াই সেয়া অধ্যয়ন কৰি কৰি বৰ্তমান এজন বহুত ডাঙৰ বিষয়া হিচাপে সমাজত থিয় দিব পাৰিছে। কেইদিনমানৰ আগত তেখেতে বহুত এটি ধুনীয়া গন্তব্যস্থানলৈও আপোনাৰ আগমন কৰিছিলে স সকলোবোৰ তেখেতৰ পৰাই হৈছে। কিন্তু ইয়াত এটা মানে অপকাৰও আছে আমি যদি আপোনাৰ আপুনি তেখেতৰ ঘৰত ভাল ভালদৰে মোবাইল চলাবলৈ বিচাৰে আৰু সেই সময়তে যদি আপোনাৰ তেখেতে হাঁহি দিয়ে সেই দাঁতৰ ফলত মানে আপোনাৰ মোবাইলৰ নেটৱৰ্ক বিচ্ছিন্ন হৈ যাব পাৰে। সেইটো এটা অসুবিধা তেখেতৰ ঘৰত আমি দেখা পাওঁ।
হয়। আৰু লগতে তেওঁৰ দাঁতৰ পোহৰত হেনো মানে বিও লুকাই যায় বুলি কোৱা শুনিছো মানে সূৰ্যৰ পোহৰো লুকাই যায়, তেওঁ দাঁতৰ পোহৰ পায়।
হয় একেবাৰে সত্য কথা তেখেতে যেতিয়া দাঁত মেলে হয়তো আপুনি। এতিয়া দেখিছে এতিয়া ৰাতি কিয় হৈছে সেই তেখেতে দাঁতটো উলিয়াই থকাৰ বাবে এতিয়া হে
হয় - হয়।
ৰ হয়। সেয়া কেৱল তেখেতৰ দাঁতৰ বাবেই হয়। তেখেতে যেতিয়া দাঁত মেলি দিয়ে তিয়াই দিন হয়। তেতিয়াই যেতি- তেখেতে যেতিয়াই আকৌ দাঁত জপাই দিয়ে, তেতিয়াই আকৌ নিদ্ৰা হৈ যায়। তেখন ৰজনী হৈ যায়। সেয়া সকলো দাঁতৰে পৰশ।
হয়। মই হয়তো তেওঁক দাঁতটো দি ভাল কৰিলোঁ। বহুত ভাল কৰিলোঁ ম-, যিহেতু তেওঁৰ দাঁতৰ ফলতে এ মোৰ নাম হৈ গ'ল। মানে ম- তেঁওৰ দাঁতৰ ফলতে হয়তো মই আজি ই মান দূৰ মানে, ইমান বাক শ্বীকাৰ কৰিব পাৰিছোঁ। তেওঁৰ আশীৰ্বাদতে- তেওঁৰ আশীৰ্বাদ মানে মোৰ আৰ্শীৰ্বাদ, যিহেতু তেওঁ মোৰ শিষ্য হয়। সেইবাবে মই গৌৰাম্বিত।
তেওঁৰ দৰে দাঁত ভগৱানে সকলোকে দিয়ক। আৰু সকলোৱে সকলো ৰাইজে এই দাঁতৰ অসু
নহয় - নহয়, আপুনি- আপুনি- আপুনি এইটো ভুল কৈছে। তেখেতক যিহে তু ভগৱানে দিয়া নাই দাঁতটো দি- মই হে দিছোঁ। আপুনি মোক দিবলে আপুনি অনুৰোধ কৰিব পাৰে।
মই আপোনাক এটা বিশেষ কথা সুধিব বিচাৰোঁ, যিটো আপোনাৰ হাতীৰ ওজনৰ সেই দাঁতটো আপুনি যি টো মাত্ৰ এটা ঘোঁচাত শুৱাই দিছিল। সেই দাঁতটোৰ- সেই হাতীটোৰ আৰু কিছুমান দাঁত বা ভ- দাঁতৰ ভগ্নাংশ মই বৰ্তমান সময়ত পাম নেকি? যিহেতু মোৰ দাত কিছুমান প্ৰব্লেম বা অসুবিধা হৈ আছে। গতিকে সেই দাঁতটো মই পা- পোৱাৰ কিবা ব্যৱস্থা আছে নেকি?
হয় - হয়, আপোনাৰ সেই দাঁতটো মানে যিটো বাঘৰ দাঁতটো, সেইটো পোৱাৰ আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে। মানে আপোনাৰ বহুতো গুণ মই এতিয়া পৰিলক্ষিত হৈছে। আৰু যিহেতু আপোনাৰ দাঁত এটা বেয়া বুলি শুনিছোঁ, আপুনি মোৰ ওচৰলৈ আহিব। মই আপোনাক বাঘৰ দাঁতটো মানে, আপোনাৰ দাঁতটো সৰাই পিনি মানে উঘালি পিনি, মই বাঘৰ দাত লগাবলৈ যত্ন কৰিম। যদি আপোনা নাৰ লগত মানে দাঁতটো মিলে, তেতিয়াহে মই লগাবলৈ বাধ্য হ'ম। নহ'লে বা আপোনাৰ দাঁত টো যিটো দাঁত